হয়, শুনিছ নে?
অ, শুনিছো-শুনিছো আপুনি ভালকে শুনা পাইছানে বাৰু।
অহ, শুনি আছো।
আহ, কি কৰি আছে?
মই এয়া এনে অকমান বহি আছিলো আপুনি কি কৰি আছে?
এই এয়া অলপ বহিয় আছো বাৰু এনেই গাটো ইমান এটা ভাল নহয় বাকী আপোনাৰ খবৰ, গাটো ভাল নহয়।
মোৰ ভালেই বাৰু আপোনাৰ? আপোনাৰ কি হৈছে বুলি কৈছিলে?
অ, মোৰ এই, মানে গেছ ফৰ্ম হৈ আছে আপোনাৰ গেছ-গেছ লাগি আছে পেটটো। তাৰপিছত লেটিনো ভালকে হোৱা নাই। সেয়াই গাটো মানে ইমান এটা ভাল নহয়।
অ, কিবা খাইছিলে নে কিনো?
অ, এই হেৰি বহুত দিন ফাষ্ট ফুড খোৱা নাছিলো তাৰ পিছত আজি ৰাতিপুৱা গৈ খাই দিলোগে ফটককে। আহ চাওমিন খাই দিলো ম'ম' খাই দিলো তাৰ পিছত এতিয়া একদম বেটটো পুৰা ভাল লাগিল। থকা নাই কিবা গেছ ফবৰ নিচিনা হৈ গৈছে আচলতে হ।
সেইবোৰ খোৱাৰ কাৰণেই হ'ল চাগে।
উ হয় হয় এই ফাষ্ট ফুডটোও বাৰু। মই ইমানকে নাখাও আজি বহুত দিনৰ মূৰতহে খালো। হ'লেও মানুহে ফাষ্ট ফুডটো অলপ কমাই খোৱাটো ভাল কিন্তু দেই আপোনাকো কৈছো মই আপুনি ই। মানে নাখাই যদিও মানে খাবই নালাগে আচলতে ফা ফুড বুজি পাই। আপুনি?
অঁ হয় হয় মই নাখাওঁ আৰু ব বাৰু।
ফাষ্ট ফুডটোৱে আপোনাৰ আমাৰ উপকাৰ কিন্তু একো নকৰে আকৌ। সেইটো কথা মনত ৰাখিব লাগে মানুহে আচলতে ফাষ্ট ফুডৰ পৰা একো। উপকাৰে নাই। আপোনাৰ এতিয়া চাবলৈ গ'লে ফাষ্ট ফুড যেতিয়া খোৱা যায় মানুহৰ আজি। আজিকালি মানুহবোৰৰ চাবচোন ডায়েবেটিছ হওক তেনে ধৰণৰ কিবা কিবি প্ৰেচাৰ হওক তেনেকুৱা মানে। এই হেৰিবোৰ এইটো বেমাৰ বোৰ বহুত বাঢি গৈছে সেইবোৰ আচলতে কাৰণ কি গম পাইছে নাই এই ফাষ্ট ফুডতটো আচলতে। কাৰ মানুহ বিলাকে আজিকালি ভাত বনাবলে টান পায় টান পাই মানে।
এই এই বোলো আজি ভাত নবনাও গৈ দোকানতে ফাষ্ট ফুড কে খাই দিও পেটটো ভৰি যাব তেনেকে বুলি। ভি মানুহে খাই দিয়ে কিন্তু যে তাৰ পৰা। কি অপকাৰ হয় সেই কথাটো মানুহে মানে ভালকে বুজি নাপায়।
হয়, হয়।
আৰু আজিকালি যিবোৰ সৰু-সৰু ল'ৰা ছোৱালী সেইবোৰেতো আজিকালি, ঘৰৰ শাক পাচলি সেউজীয়া শাক পা পাচলি, ভাত, ফল মূল, সেইবোৰোটো খাবলৈ মনেই নকৰে আৰু, আজিকালি সৰু জন্ম মই শুৱাৰ পৰা পিছত যেতিয়া, এ ভাত পানী মানে খাবলৈ শিকে তাৰ পিছৰ পৰা ফাছ সোধে মানুয়ে, আজিকালি সৰু লৰা ছোৱালীয়ে খাবলৈ লোৱাৰ নিচিনা হৈ গৈছে।
উম, হয়-হয় তাকে।
সেইকাৰণে মানে আপোনাৰ ফাষ্টফুডটো বহুত মানে কমকে খাব লাগে আচলতে। ফাষ্টফুটৰ কোনো হেৰি নাই যে এইটো কি বুলি কয় উপকাৰ নাই যে, চব অপ পকাইহে আছে সেইবাবে আচলতে। উম, উম, আপুনি ফাষ্টফুডৰ ওপৰত অলপ কওকচোন বাৰু।
তাকে আজিকালি মানুহ বিলাকে মানে ফাষ্টফুড মানে বহুত বেছিকে খাবলৈ লৈছে।
হয়, হয়।
আৰু এতিয়া সকলো ঠায়ে-ঠায়ে মানে, ফাষ্টফুডৰ মানে দুখন তিনিখন দোকান দে দেখিবলে পোৱা যায়েই আজিকালি।
দিখ বিলাক
আৰু যি এতিয়া এই ফাষ্টফুডটো আচলতে এই ফাষ্ট ফুডটো তো আমাৰ দেশৰ নহয় আচলতে এইটো বাহিৰৰ দেশৰ পৰা অ', বাহিৰৰ দেশৰ পৰা মানে তেওঁলোকে উম, সেইটো বাহিৰৰ দেশৰ পৰা অহা হে।
হয়-হয়।
উম, তাকে আচলতে এইবোৰ খাবই নালাগে আমাক কিন্তু আজিকালি যি সকলো মানে ধৰক, সৰু-সৰু ল'ৰা ছোৱালী আৰু বেছিকৈ মানে যিখিনি যুৱতীসকল তেওঁলোকৰ মাজত কিন্তু এইটো এই ফাষ্ট ফুড খোৱা অভ্যাসতো প্ৰায় দেখি দেখিবলৈ যায়, দেখা যায়।
হয় হয়, সঁচা কথা কৈছে এইটো আপুনি।
তাকে আৰু আজিকালি মানে প্ৰায়ে বহুতে ঘৰতে ব মানে ঘৰতে মানে ধৰক আনি পেলাই বনাই মেলিও খোৱা দেখা যায় ফাষ্টফুড। এতিয়া কিছুমানে কি কৰে, এ কিছুমানে ত' আজিকালি, আপুনি যি ক'লেই সৰু-সৰু যি ল'ৰা ছোৱালী খিনি আছে তেওঁলোকে শাক পাচলি নেখায়েই আজিকালি, তাৰ পৰিবৰ্তে তে যি, এ নুডেলছ মানে বাৰ্গাৰ, পিজ্জা, সেইবিলাকে খোৱা দেখা যায়।
সঁচাকে হয়-হয়।
তাৰ ফলত আজিকালি মানে প্ৰায়ে দেখা যায় যে, মানে ইমান সৰু-সৰু ল'ৰা ছোৱালী বিলাকৰে ইম মান মানে ডাঙৰ-ডাঙৰ, বেমাৰ সমূহ দেখা যায়।
হয়-হয়।
তাৰ আচলতে তাৰ মানে মেইন কাৰণটো আচলতে ফাষ্টফুড-ফাষ্টফুডটোও হয়। এতিয়া আজিকালি প্ৰায়ে মানে সমাজত দেখিবলৈ পোৱা যায় যে এক একেবাৰে মানে, সৰু সৰু একেবাৰে সৰুৰ পৰাই মানে মানুহ বিলাকৰ, কি ফেটি লিভাৰ তেনেকে ধৰণৰ, চুগাৰ তেনেকুৱা ধৰণৰ মানে, বেমাৰ বোৰ দেখিবলে
অ', হয়-হয় একদম সচা কথা কৈছে এইটো।
অ', তাৰ আচলতে মেইন কাৰণটোৱে অত্যাধিক পৰিমাণৰ এই ফাষ্টফুড
ফাষ্টফুডটো হয়-হয়, হয়, আপুনি এতিয়া যিখিনি কথ কথা কলে সেইখিনি একদম, বহুত ভাল কথা কৈছে আৰু মানে আমাৰ মানুহখিনিয়ে আজিকালি, এ ফা ফাষ্টফুডটো যেনেদৰে মানে ব্যৱহাৰ কৰিবলৈ লৈছে। মানে আগতে মানুহে যদি তিনি টাইম ভাত, খাইছিল আগ-আগতে তেতিয়া মানে তাৰ তুলনাত আজিকালি কি কৰে মানুহে, তিন তিন টাইম মানে ফাষ্ট ফুড খোৱা নিচিনা হৈ গৈছে।
হয়-হয়।
আপুনি প্ৰথমতে কৈ গ'ল কি, এ আমাৰ ফাষ্ট ফুডটোতো আমাৰ মানে, আমাৰ ইয়াৰ নহয়ে। সেইটো বাহিৰৰ পৰা অহা হে আচলতে ক'বলৈ গ'লে, আৰু আগতে আমাৰ কি আছিল, আগতে আপোনাৰ আলু পিতিকা, বা সেউজীয়া শাক পাচলি হওক, তাৰপিছত ফল মূল কল, কুঁহিয়াৰ সেইবোৰ খাই থাকে সেইবাবে মানুহৰ আগতে স্বাস্থ্যও বহুত ভাল আছিল। তাৰ তুলনাত আজিকালি মানুহৰ স্বাস্থ্য মানে বহুত বেয়া আৰু আপুনি কৈছে সৰুৰ পৰা মানে বেমাৰ হয় চুগাৰ এইবোৰ ফেটি লিভাৰ তেনে। তেনে ধৰণৰ বহুত কিবা-কিবি হৈ যায় আজিকালি বেমাৰ।
অ', তাকে।
উম, সেই কাৰণে মানে মানুহে কথাটো বুজি পোৱা উচিত আৰু মানে ফাষ্ট ফুডটো কমাই। খাব লাগে কিন্তু এটা কথা আকৌ গম পাইছেনে। ফুটৰ, যি মানে দোকান খোলে ষ্টল খোলে তেওঁলোকৰ হেনো বহুত লাভ হয় আকৌ এক প্ৰকাৰে কবলৈ গ'লে।
অ', হয় আৰু দে।
সেইটো এটা মানে আজিকালি এটা জনপ্ৰিয় মানে ব্যৱসায় নিচিনা হৈ গৈছে ফাষ্ট ফুড আৰু ফাষ্ট ফুড মানে। আজিকালি সৰু ল'ৰা-ছোৱালীৰ পৰা ধৰি ডাঙৰ বুঢ়া-বুঢ়ীলৈকে সকলোৱে খাই যে সেইকাৰণে। এই ব্যয়ৱসায়টো মানে কৰিবলৈও বহুত ভাল নিচিনা হৈছে মানুহবোৰৰ।
হয়, হয়,
মানে যিসকলে ব্যৱসায় কৰি আছে আচলতে তেওঁলোকৰহে লাভ হৈছে। যি সকলে খাই আছে। তেওঁলোকৰ কোনো-কোনো লাভ হোৱা নাই। আচলতে তেওঁলোকে মানে পাঁচ মিনিটৰ কাৰণে সন্তুষ্টি লাভ। কৰিছে, মানে মুখৰ ষ্টেটো লৈছে, কিন্তু যে তেওঁলোকৰ মানে কিমান শৰীৰৰ বেমাৰ বিয়পিছে, সেই কথাটো মানুহে বুজিব পৰা নাই আচলতে।
হয়, হয়, তাকে।
সেইবাবে আমি মানে খাব লাগে ফাষ্ট ফুডটো মানে কাৰণ আমাৰ মনোৰন জনতো লাগেই জীৱনত অহ আপোনাৰ বহু দিনৰ মূৰত এদিন খালে সেইটো কোনো কথা নাই। মানে সেইটো আমাৰ শৰীৰে হজম কৰি ল'ব পাৰে কিন্তু যদি ৰেগুলাৰ যদি নিয়মিত ভাৱে যদি খা খাই থাকে ফাষ্টফুডটো কিন্তু আমাৰ শৰীৰৰ কাৰণে বহুত অপকাৰী হৈ গুচি যায় আচলতে। সেইবাবে আমাৰ সকলো মানুহে সেই বিষয়টো মানে ওপৰত মানে অলপ ভাল ভাবিব লাগে যে ফাষ্টফুডো খোৱা কিমান উপযোগী আৰু কিমান অনুপযোগী। আৰু জানা আৰু আজিকালি। কি এইটো আপুনি যে ক'লে সৰু-সৰু ল'ৰা ছালী আৰু এ ছোৱালী সকলৰ আজিকালি বেছি হৈ গৈছে। আজিকালি কি কৰে তেওঁলোকে। মানে কিবা এটা এখন হোটেল যাব ৰেষ্টুৰেণ্ট যাব তেওঁলোকে ফাষ্ট ফুড খাব দেই। ফাষ্টফুড টো খোৱাৰ পাছ পিছত এই ফাষ্ট ফুডৰ মানে থালি খন ধুনীয়াকে ফটো মাৰিব ফটো মাৰি আপোনাৰ ষ্টেটাচ লগাব তেতিয়া মানে নিজকে মানে কুল নিচিনা লাগে আৰু মানে ফেশ্বন বুলি ভাবে আজিকালি ফাষ্টফুড। খোৱাটো কিন্তু ফাষ্ট ফুডৰ অ, হয়-হয়। ফাষ্ট ফুডৰ পৰা যে কিমান এ তেওঁলোকৰ বেমাৰ বিয়পিছে সেই কথাটো তেওঁলোকে বুজিব পৰা নাই। আৰু আমাৰ আপুনি এতিয়া আপুনি এতিয়া এটা কথা চাওঁচোন। তে আমি যদি ঘৰত যদি ভাত কেইটামান যদি ধুনীয়াকে বনাই শাক-পাচলিয়ে যদি খাওঁ তাত কিন্তু খৰছ আমৰ কমেহে কিন্তু অ, যদি সেই আমি ভাল ৰেষ্টুৰেন্ট যাওঁ, হোটেল যাওঁ তাত যদি আমি ফাষ্ট ফুড খাওঁ এখন প্লেটৰ দামে কিমান। হৈ যায়, ষাঠি সত্তুৰ টকা এশ টকা, দুশ টকা, পাঁচশ টকা, হাজাৰ টকা পৰ্যন্ত হৈ যায় এখন থালিৰ দামেই।
হয়-হয়।
সেইবাবে আমি মানে তাত আমি যদি সেই পাচপুটো যদি এৰো তেতিয়া আমাৰ টকাাতটো বাচিব তাছ আমাৰ শৰীৰটোও ভালে থাকিব আচলতে সেই কথাটো মানুহে বুজি পাব লাগে হ উম তাকে ফাষ্টফুডৰ ওপৰত আৰু দআষাৰান আপুনি কওকচোন তাৰপৰা সামৰি দিম আৰু
হয় অ হয় আচলতে আপুনি যি মূল কথাখিনি আছিলে সেইখিনি আচলতে ক'লেই এতিয়া আহ ফাষ্টফুডত আপোনাৰ মানে বহুত পৰিমাণৰ তেল নিমখ চেনি এইবোৰো দেখা যায়
উম উম থাকে অ
অ যিয়ে মানে শৰীৰত মানে কি কৰে ভিটামিন সেইবোৰ মানে এ মানে প্ৰয়োজনীয় যিখিনি ভিটামিন মানে খনিজ থাকিব লাগে সেইখিনিয়ে আচলতে তাত মানে কম পৰিমণে থাকে কিন্তু মানুহ মানুহে মানে খৰ সোৱাদৰ বাবে সেইটো আচলতে অত্যাধিক পৰিমাণে খাবলৈ লৈছে অ কিন্তু আচলতেোক মুখৰ মানে অ মানে মুখৰ যিটো মানে সোৱাদ তাৰ সলনি যিটো তাৰ ত পৰা আমি পুষ্টিকৰ গুণ মানে পুষ্টিটো পাওঁ সেই তাৰ ওপৰত মানে অলপ যত্ন দিব লাগে কেৱল অ ঘৰত মানে ভাল লাগিলে বুলি যোয় সেইটোোক খাব লাগিব তেনেধৰণৰ ক নহয় আৰু আজিকালি প্ৰায় ঘৰে ঘৰে দেখা গৈছে যে এ মানে শিশুসকলৰ মাক মাকে মানে প্ৰায় তেওঁলোকৰ কি কৰে এ স্কুললৈ যাওঁতেনে তেওঁলোকৰ টিফিনতো ফাষ্ট ফুড দি মানে
হয় হয় দেখা পোৱা গৈছে হয় এইটো
অ যাৰ ফলত মানে তেওঁলোকে আচলতে কি হয় মানে সদায় সদায় ফাষ্ট ফুড খাওঁতে খাওঁতে বেলেগ বস্তু আচলতে ভাল নোপোৱা হৈ যাব
হয় হয়
আজিকালি এতিয়া প্ৰায় দেখা গৈছে মানে ল'ৰা ছোৱালবলাকে শাক পাচলিতো একেবাৰে নাখায়েই
নাখায়ে হয়
আৰু সেইসমূহে কি কৰে তেওঁলোকৰ পঢ়া শুনাাতোও মানে বহুত খিনি ক্ষতি কৰে
হয় হয়
অ আৰু অ যি আপুনি ছচিয়েল মিডিয়াৰ কথা ক'লেই আচলতে উ মানে যি মানে ফটো মাৰি আপলোড কৰাৰ কথা উম সেইখিনিয়ে আচলতে কিন্তু মানে ইয়াৰ অৰ্থ এইটোও নহয় যে মানে ফাষ্ট ফুড একেবাৰে খাবও নালাগে মানে সীমিত পৰিমাণে খাব লাগে মানে বহুত দিনৰ মূৰত ধৰক এদিন তেনেধৰণে উম তাৰ পৰিৱৰ্তে যদি আপুনি ঘৰত উৎপাদন কৰা ধৰক শাক পাচলি খাই বা তেনে ধৰণৰ ফল মূল সেইসমূহ যদি খাই তাৰ পৰা মানে বহুত পুষ্টিকৰ আহ তেনে পুষ্টি পাব পাৰোমে
হয় হয় উ এইটো এই এতিয়া আপুনি যিখিনি কথা কলে সেইখিনি বহুত ভাল কথা ক'লে আৰু সেয়াই আৰু মানে মানুহে কথাাতটো বুজি পাব লাগে যে ফাষ্ট ফুডৰ কি অপকাৰ আছে কিমান অপকাৰ আছে সেই কথাটো বুজি পাইহে মানুহে মানে আহ সেইবোৰ খাব লাগে আচলতে মান আজিকালি মানুহে কি কৰে এলাহতে মানুহে ঘৰত ভাত বনাবলৈ টান পায় সেইবাবে মানে গৈ ফাষ্ট ফুডটো খাই দিয়ে কিন্তু সেইটো কথা নহয় কাৰণ আ আমাৰ এই ফাষ্ট ফুড যেতিয়া বেছিকে খাই থকা যায় আমাৰ শৰীৰৰ যি হজম কৰা ক্ষমতা সেই ক্ষমতাটো একম নাইকিয়া নিচিনা হৈ যাবলৈ ধৰিছে মানুহবিলাকো আজিকালি
হয় হয়
আৰু ডক্তৰ তেনে মানে সেইবোৰ ফাষ্ট ফুডবোৰ খাই আজিকালি কিমান বেমাৰ হৈ গৈছে বেমাৰৰ ফলত মানুহ ডক্তৰৰ ওচৰলে মানে এ মানে বাৰ মাহত তেৰ বাৰ মান মানে যাব লগাই হৈ গৈছে ডে- ডক্তৰৰ ওচৰ
হয়-হয় এইটো সঁচা কথা।
উম, এয়া আৰু আপোনাৰ লগত যিখিনি কথা পাতিলো ভালে লাগিল আৰু আপোনাৰ পৰা নজনা দুই, এটা কথা জানিব পাৰিলোঁ। অ, তাকে ভৱিষ্যতলৈ এনেধৰণৰ এ কিছুমান বিষয় লৈ আপ আপোনাৰ লগত কথা পাতিম বুলি আশা থাকিল বাৰু আজিলৈ হ'ব দিয়ক উম, আজিলৈ হ'ব দিয়ক। ধন্যবাদ।